আৰু অ কোৱা
কি কৰিছা
এই ইয়া ভাত কেইটা খায় বহিচোহি অঁ
হয় নি ভাত কিহে খালা আজি হা
তুমি কি কৰিছা
মইও একে ভাত কেইটা খায়ে গে মইও ফোন এটা কৰোচোন কিনো কৰিছে সেই তাৰ তাৰ পিছতে এতিয়া হেৰি এইটো কি বুলি কয় ভাত কিহে খালা
ভাত তোমাৰ হেৰি এই ৰঙা আলুটো যে সৰু সৰু ৰঙা আলুটো যে ন দীঘ দিয়া নাই পোৱ যে আহ বাদাম আনো
অ
সেইটো ভাজি তাৰপিছত তোমাৰৰ মিক্সডাল তোমাৰ হেৰি আ বুট দাইল মচুৰ দাইল মাটি দাইল এনেকৈ চব মিক্স কৰি বনাইছিলে
অঁ
তাৰ পিছত তোমাৰ আৰু এ পুদিনা চাটনি
উম
তাৰপিছত পটল ফাই
অ ঠিকে আছে উম ঠিকে আছে ঠিকে আছে গৰম দিনত সেইটোৱে বেটাৰ ভাই
উম উম বা এই ইমান গৰমত তম ভাত খাবলৈও মন নাযায় আৰু
মন নাযায় আৰু তোমাৰ টেঙা দাইল অকত নহ'লে জ্বলা চলাব যে খাবলৈ মন নাযায়
উম সেইটোোৱয়ে সেইটো
গৰম দিন কেইটাত তোমাৰ মাংস চাংস মনে নাযায় আৰু
হয় মাংস মাছ এইবিলাক তোমাৰ খোৱা খালে ৰাতি খুৱাহে হয়
য়ে আৰু নহয়তেই মাছ খন খাবলৈ মন গল টেঙা যাক তুমি মাংসটো যে একদম গৰম দিনকেইটা মই যাই বৰ টান থওঁ জানানে
উম সেইটোয়ে সেইটোোৱে মানে বনাবলৈও দিগদাৰ নহয় গৰমত তোমাৰ
বৰ দিগদাৰ হয় অ
আৰু মাংস তোমাৰ দাইল খিনি তুমি ধৰা দাইল বনালে তুমি কুকাৰত তুমি চিটি মৰাই পেলাই তুমি তেল মাৰি দিলা হৈ যায়
হয়
কিন্তু মাংসটোতো একে জুই চোৱাতে তুমি ৰখিয়ে থাকিব লাগিব ধৰা গেছত
আৰু তোমাৰ আমাৰ বোৰ তোমাৰ আমিহে বনোৱা তোমাৰ ঘৰত হ চাগে তুমি বনোৱা আমাৰ ঘৰত লো আমি বনোৱাাই
উম উম
এইবোৰ নচো নাচাবি আৰু ইমান গত মন নাযায় অ মাহঁত যে কেনেকে কৰি থাকে এইবোৰ ভগৱানে জানে
সেইটোৱে সেইটয়ে বাকী তুমি কহয়া খালা
মই আজি তোমাৰ পুদিনা চাটনি বনালে তাৰ পাছতে তাকে তাৰপিছতে আকৌ ৰঙালাও আগৰ ভাজি
আহ অ
পাছতে তোমাৰ মিক্স দাইল
উম উম
তা আৰু হেৰি আচাৰতো থাকিবই আৰু সেইটো আৰু কম্পালচৰি তাৰপিছত নেম লাগে মন নে মোৰ অক লাগেই ভাতৰ লগত তাৰপিছত সেই তেনেকে আৰু খালো ত সেইবোৰ ৰঙলা ভাজি বনাইছিলা মই আকৌ সেইবোৰ কি হয় গৰম দিন কেইিনাত মই সেই তেনেকুৱা বস্তু বোৰ খাম বৰ্তটা ভাল নাপাওঁ বুিছাানে
উছা
হে আৰু বাকী মা দোউতাই কি কৰিছে
মা দেউতা তোমাৰ দেউতাই এফালে গৈছিলে মানে আমাৰ খুৰীহঁতৰ ঘৰত আজি কিবা এটা সকাম আছিলে
অ অ
তালে গৈছিলে তাৰ পৰাা সেই খৰিহঁতো গৈছিলে মানে
উম উম
তাৰপৰা মায়ে ময়েহে ঘৰত তপৰা মানে তাত খোৱা নাই তাত আহি পেলাই তোমাৰ এতিয়া ভাত খাব আৰু আহি পালেহি তাৰপ সি তাকে মায়ে এই দেউতাক তাকে ভাত দিছে
অ অ তাকেহে মা তোমাৰ হেই আছে। মোবাইলকে চাই আছে নেকি? কিনো কৰিব গৰম খনত ইমান মানুহ কৌতো ওলাই যাবলৈও নাইকিয়া হৈছে নহয়।
উম হুম।
তাৰপিছতে বাকী তোমালোকৰ ৰিজাল্ট দিলে নেকি? দিলে-দিলে, আজি মোৰ ৰিজাল্ট দিলে বাৰু দেই, গ্ৰেজুৱেশ্যন কমপ্লিট আৰু। গে ভালেই হৈছে তোমাৰ নাইন পইন্ট থাৰ্টি ফাইভ।
বা শুভেচ্ছা থাকিল শুভে
ধন্যবাদ। তাৰপিছতে তোমাৰ, তাকে আহিবা আহিলে খুৱাই দিম আৰু।
তাকে, তাকে।
তাৰপিছতে তোমালোকৰ, এ একদম। তাৰপিছত তোমালোকৰ কেতিয়া দিব ৰিজাল্ট চাগে? উম, উ
তাৰপা তোমাৰ হেৰি এইটো কি কয় একো নেকুৱা নটিফিকেচন একো দিয়া নাই এতিয়ালৈকে।
তাকে, গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি বৰ লেট হয়।
অ, হয়ো মানে তোমাৰ এইটো কি কয়, ষ্টুডেন্টচ বহুত যে কলেজো ঢেৰ থাকে যে, এতিয়া তোমালোকৰ তোমালোকৰ অটনমাছ নহয় জানো?
অ, অটনমাছ সেইটো কাৰণে আমাৰ আগতিয়া হয় আকৌ চবতছে।
উম।
আমাৰ পৰীক্ষাও আগত দিয়ে, এতিয়া ৰিজাল্টটো আগত দিয়ে, এতিয়া তোমালোকৰ আকৌ হেৰি হয়, এইটো কি বুলি কয় তোমালোকৰ ধৰি লও ডিব্ৰুগড়ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্দাৰত বহুত কলেজ থাকে নহয়। বেছি আছে মেবি অ। তেনেকুৱা হ'ব পাৰে দেই, তোমাৰ সেইটো কাৰণে দিগদাৰ হৈ যায়।
উম, হম।
এতিয়া হেৰি এইটো কি বুলি কয় ৰিজাল্ট দিয়াৰ পিছত কি কৰিম বুলি ভাবিছা?
তাকে ভাবি আছোঁ মাষ্টাৰ্ছটো কৰি দিও নেকি? একেবাৰে, কৰি এতিয়া আজৰি হৈ গ'লে একেবাৰে সামৰি দিম আৰু।
নাই, নাই, সেইটোৱে তোমাৰ যদি কৰিম বুলি ভাবিছা, একেবাৰতে কৰি দিয়া মানে কি হয় পঢ়াটো ক্ষেত্ৰত তোমাৰ এটা বস্তু একদম প্ৰমাণিক কথা তুমি যদি দুবছৰমান ৰখি দিয়া নহয় এ মানে আকাশ-পাতাল ভাবি তুমি যদি ভাবা এ এবাৰ নকৰো, এবছৰ ব্ৰেক দিওঁ মই তোমাক ক'লো নহয় তোমাৰ পিছত পঢ়া ইণ্টাৰেষ্টটো নাইকিয়া হৈ গুচি যায়।
নাইকিয়া হৈ যায়।
মেক্সিমামৰ দেখিছোঁ সেইটো বস তু মানে কি উ পঢ়ি পঢ়াটো ব্ৰেক কৰি দিলে তোমাৰ পঢ়িবলৈ আৰু মন নেযোৱা হৈ যায়।
বুজিছোঁ সেইটোৱে, সেইকাৰণে তাকে ভাবিছোঁ কি হয় চাও যদি পঢ়াটোতো মই কৰি দিবলৈ চাম আৰু
আৰু নহয় চাবাচোন, ভাল আৰু এতিয়া চাবাচোন আমাৰ নিজৰে, আমি দুদিন মান কলেজ নগলেই দেখোন এ কলেজ যাবলৈও মন নাযায় তাৰ পিছত পঢ়িবলৈও মন নাযায়, কিন্তু একেলেথাৰিয়ে যদি কৰি দিও, গৈ থাকোঁ তেতিয়া এলাহ নালাগে। কিন্তু এনে এলাহটো লাগি আহে চাবাচোন।
বুজিছো-বুজিছো বাকী তুমি কি কৰিবা এতিয়া?
মই তাক, নাই-নাই মইও সেই মাষ্টাৰ্ছটো কৰিম বুলি ভাবি থৈছো। তাৰপাছত ভাবি থৈছো, আহ কৰিম যদি পাই যাওঁ আৰু, পাবতো লাগি লম পাৰ্চেন্টেজটো যিহেতু ভালেই অ‌ সেইতু আৰু তাতে নিজৰ ইউনিভাৰ্চিটিনে, অইনৰ বেলেগত হ'লে অকণমান অসুবিধা এটা হয়।
লৈছা।
তাকে চাওঁচোন কি হয় এতিয়া আৰু আগতে হোৱা হলে আমাৰ প্ৰব্লেম হ'ল দে মোৰ হয় মেজৰ আৰু তোমাৰ মেজৰ হ'লে মানে কি আগতে আমাৰ কলেজত নাছিলে সেই মাষ্টাৰ্চত। ত উম তোমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি যাবলগীয়া হলহেতেন।
বুজিছো।
এতিয়া এইবাৰ মানে যোৱা বছৰৰ পৰা তাৰ আগৰ বছৰৰ পৰা আমাৰ ইয়াত হিষ্ট্ৰ্ৰীটো দিছেতো। টো কৰি লৈ চো এতিয়া আমাৰ মানে প্ৰব্লেম নাই আৰু এতিয়া এডমিশ্যন লৈ পেলাই কৰিব পৰা যাব যেনিবা।
ঠিকে আছে ঠিকে আছে কৰি দিয়া কৰি দিয়া।
তে ভাবি থৈছো আৰু।
হেৰি এইটো কি কয় বাকী হেৰি ঠিকে চলি আছে কাম। কাম ঠিকে চলি আছে।
চলি আছা চলি আছা মোটামুটি। তাৰপিছতে বাকী আজি ইমান গৰম দিছে ন।
উম এ ৰদৰ কথা কি ক।
সেইটোে তোমাৰ এই ৰ'দ ডালৰ পৰা যে ক'তো ওলাইো যাব মন নাযায়। এতিয়াহে মোৰ কলেজলৈকে যাব লগগীয়া আছিলে। অকমান লগৰ খিনিয়ে লগ ধৰিছিলে।
অ অ। তোমালোকৰ হেৰি এইটো চাৰ্টিফিকেট কেতিয়া দিব চাগে চাৰ্টিফিকেট মাৰ্কশ্বিট এইবিলাক।
তিয়ালৈ দিয়ে এতিয়া সেইটোহে গম পোৱা নাই পাই।
অ দিব হ সোনকালে ন।
সোনকালে এ দিয়ে নিদে এডমিচনৰ আগত পাম চাগে আৰু।
উম উম উম বাকী হেৰি এইটো কি কয় উম এডমিশন কেতিয়া মানে আছে গম পোৱা নেকি?
এডমিশন মে বি জুলাই লাষ্টলৈ হ'ব দেই। উম মানে। কি তোমাৰ এই সেইদিনাখন কৈ থকা শুনিছিলো তাৰপিছত বাকী একো গম মানে বাকী ভালকে তোমাৰ ক মানে চাগে, জুলাইতে আজি ধৰা দুই তাৰিখ।
আজি দুই তাৰিখ অ।
আজি ৰিজাল্ট ওলাইছে লাহে লাহে ক'ব আৰু কি হয়। তেতিয়া ধৰি লও সেই হিচাপত গম পালে আৰু কৰিব পৰা যাব।
অৱশ্যে অৱশ্যে অ।
তাৰ পিছতে বাকি হেৰিয়টো কি বুলি কৈছে কোৱা তুমি কৰ' পৰা কৰিবা মাষ্টাৰ্ছ।
মই তোমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা কৰিম বুলি ভাবি আছো তোমাৰ
তেজপুৰত নাপাবা নেকি তেজপুৰতটো এণ্ট্ৰেন্
তাকেইেতো সেইটো কাৰণে ভাবি আছিলো তাতে কৰিম বুলি। মানে আমাৰ হেৰি কলেজত মানে তোমাৰ হেৰি নাছিলে মাষ্টাৰ্চটো নাছিলে ত তাৰপৰা তোমাৰ সেইটো কাৰণে বিশ্বনাথ কলেজত আছে। বিশ্বনাথ কলেজক পৰাও কৰিবলীয়া হব পাৰে চাগে বুজিছা মানে আমাৰ ইয়াতে নাইয়ে। আৰু ওচৰেৰে প আৰু ওচৰেৰে পাজৰে তোমাৰ তেনেকুৱা ক আমাৰ বেলেগ কলেজ নাই মানে।
তাকে আৰু কৰিলেওতো তুমি হোষ্টেলত থাকিব লাগিব ন চাগে।
নাই ইমান দূৰো নহয় ওচৰতহে ইমানো দূৰ নহয় তোমাৰ অহা যোৱাও কৰিব পাৰি
তাৰপৰা তোমাৰ হেৰি মানে তাতে থাকো বুলি কলেও থাকিব পাৰিম মানে ইমানো মানে হেৰি নহয় কাৰণ তাতে মোৰ লগৰ এজনো থাকে মানে সি তাতে তাৰ টিউচন চেণ্টাৰ চলাই আছে
অ', অ',
তাৰ লগতো থাকি পেলাই একেলগে থাকি পেলাই সিও কৈ আছিলে ছাৰ মাজতে মই চাৰিআলিত কিবা এটা হেৰি কাম এটাত
উম, উম
তাৰপা সেই মানে এই হেৰিয়ে আছিলে তোমাৰ কলেজৰে
উম
এই হেৰি আছিল আমাৰ তোমাৰ ফিল্ডৰ কাম এটা আছিল
গম পাইছো অ',
হেৰি ডাটা কালেক্টৰ তাৰপিছত মই মানে অহা যোৱা কৰি থাকিবলগীয়া হৈছিল তালৈ বিশ্বনাথ কলেজৰ মানে হেৰিলে আমাৰ যিটো জিঅগ্ৰাফি ডিপাৰ্টমেণ্ট তাৰ তাৰ লগত মানে আমাৰ একেলগে কৰি আছিলো তাৰপিছত সেইটো কাৰণে কি হ'ল সি মোক কৈছিলে যে তুমি অহা যোৱা কৰি থ ইয়াতে থাকি তাৰপিছত তাতে থাকিবলৈও অসুবিধান নহয় ইয়াতো ধৰা কলেজলে যাবলগীয়া হৈ থাকে ন সেই মানে সেইকাৰণে সেইকাৰণে সি কৈছে যে যদি আপাক কৰা তেতিয়া একেলগে এটা থাকিব পাৰিবা বুলি কৈছে থাকিবলগীয়া হলেও কথা কথা নাই সেইটো সুবিধা আছে বাৰু কিন্তু এ মানে নাথাকিলেও হয় আৰু তোমাৰ
উম, উম তাকে তাৰ তাৰপিছতে বাৰু হ'ব দিয়া ম সেই অকণমান ৰেষ্ট লওঁ ইমান গৰম উঠিছে বুজিছানে তাকে কৰিম দিয়া আকৌ কেতিয়াবা দেই
ঠিক আছে, ঠিক আছে দিয়া
ঠিক আছে, দিয়া হ'ব অ', অ', লগ পাম নিশ্চয় নিশ্চয়, নিশ্চয় দিম দিয়া
ঠিকে আছে অ', হ'ব দিয়া